হেল্ল' অ', শুনিছোঁ শুনিছোঁ শুনিছোঁ কিবা কি বা হৈছিল বুজা নাই। নাই এনে ইয়াতো এনে আছোঁ এই আছোঁ বাচ্ছা ত নকৰো বাৰু বেয়া থাকিবো। অ', হেৰি কি বুলি কয় এনে আছোঁ জাষ্ট ভাত চাত খাই আহিলোঁ। সা
দিনটো কি কৰিলা?
দিনটো মই প্ৰথম উদযাপন উঠিছো দেৰিকে কাৰণ ৰাতি দেৰিকে শুইছিলোঁ তাৰপিছত উঠাৰ পিছত মায়ে আকৌ ঘপককে আহিছে মোক আহ' চিঞৰিবোন ঘৰটো মুচিব আছিল মুচিব আছিল বোলে ঘৰটো। বোলো, আৰে ইয়াৰ এনেকে কোনে চিঞৰে ঘৰটো মুচিব আছে পলাই যোৱাৰ নাই ন ঘৰতটো। একদম ওচৰতে ওনাই ব দে, তাৰ পিছত উঠিলোঁ তাৰপিছত উঠো বলো তাৰপিছত আৰু তাৰ পিছত মই জিম মত যোৱাৰ আগতে ঘৰটো মচি মি এ এনেক ভাবিলোঁ, তাৰপিছত মায়ে বোলে মুচিছে। তাৰ পিছত বো নাই তাৰপিছত আগ তই ক'ল কৰিলি ক'ল কৰতে আৰু উঠিলোঁ আৰু। ভাঙিব আৰু মাজে মাজে, মাজে মানে কি মই, তই পালি নাইবা আকৌ' সেইটো এটা মা ঘপককে আহে মাথাত হয়। তাৰ পিছত আকৌ ক'লো যে পাইছে তেতিয়া শুই থাক। আৰু শুই আছোঁ তেনেকে তাৰপাছত উঠিলোঁ উঠি পিনে খালো ৰুটি।
ৰুটি আছিলে চিকেন। তাকে, ৰুটি চিকেন খালোঁ। ৰুটি চিকেন খাই পেলাই তাৰপিছত তোৰ এয়া অলপ টাইম এনেই বহিলো। বহি পিনে ফোন চোন কথা পাতিলোঁ। কথা পতাৰ পিছতহে তেনেকে তাৰপিছত অলপ দেৰি লাহেকে ইভিনিং ইভিনিঙত জিমত গলোঁ তাতে। তাৰপিছত লগৰ কেইটাৰ লগত
কথা চথা পাতিলো জিমত এক্সাৰচাইজ কৰিলো তাত। চ আহিলো থো গ'ল আজি লগৰটোৱে বাইকেদি।
উম হম হুম।
লগৰ এটা তই সি কলৈ গ'ল থৈ আহিবি মোক তই একদম মোৰ ঘৰৰ ওচৰৰত আহি থৈ গৈছে আৰ।
ঠিকে আছে। মোৰতো আজি বৰ দীঘলীয়া গ'ল ৰাতিপুৱা মানে এলাৰ্ম নিদিলো ৰাতিকে তাৰ পিছত যিহেতু আজি মই আহিলো। ইয়ালে ইউনিভাৰ্চিটি আহিলোঁ দেলডি। তাৰপিছত ৰাতিপুৱাত এবাৰ দুটা তিনিটা বজা নাই তিনিটা বাজিব তিনি মিনিট থাকোঁতে সাৰ পাইছো এবাৰ। তাই আগৰ পৰাতো কিমান বাৰ সাৰ পাইছো ঠিকে নাই আৰু ঘড়ীটো ভালকে দেখা নাই ৰাতি। ৰুমটো যিহেতু আন্ধাৰ হৈ আছে তাৰ পিছত আই হেৰিটো দেখিলো আহম ফোনত চালো চাৰ- মানে কিমান আছে তিনি মিনিট আছে তেনেকে তাৰ পিছত কিটো টোপনি আহি গ'ল গমে নাপ- পালোঁ। চাৰিটা বাজিব দশ মিনিট থাকোঁতে সাৰ পাইছো। তাৰপিছ- লগে লগে উঠি পিনে ফোন টো চাৰ্জ দিলোঁ। দি পিনে ব্ৰাছ চাছ কৰি পিনে গা ধুবলৈ গ'লো ৰাতিপুৱা। তাছত গা ধুই আহি পিনে কাপোৰ চাপোৰে পিন্ধিলোঁ আৰু একেবাৰে তাৰ পিছত দুটামান কাপ- পোৰ ল'ব লগা আছিলে বেগত সেইকেইটাও ললোঁ সে তেনেকে। বেগত লৈ পিনে সেয়াই আৰু কেৰেছত বেগ চেগত লৈ পিনে চাৰ্জাৰ বোৰ ভৰালো চব বস্ত- তো ভৰাই পিনে ৰাতিপুৱা চাহ একাপ খালো ঘৰত চাহ বিস্কুট। তেনেকে খাই পেলাই ওলাই আহিলো।
অ।
ওলাই আহি পিনে অহ তাকে আৰু পিছত আইতা আছিলে আইতাক সেৱা চেৱা কৰিলো।
অ।
তাৰ পিছত তেনেকে উম আহিলো আহি পিনে এয়াৰপৰ্ট পালো আৰু এয়াৰপৰ্ট তোমাৰ পাঁচটা পাঁচটা মানত পালো আৰু পাঁচটা দছ মানত পালো। তাৰপিছত মই এ হেৰি পৰ কৰিলো আহ অ তোমাক মই ক'বলৈ পাহৰিছিলোৱে মই এয়াৰপৰ্টত আজি যেতিয়া বেগতটো দিলো মানে আজিকালি কিছুমান বেলেগ বেলেগ নিয়ম আহিছে কোনোবা পোৱা নাছিলো নতুনকে পাইছো এইবোৰ।
উহ।
মোৰ অভিজ্ঞতাত মানে যিমান গৈছো এতিয়ালৈকে এয়াৰপৰ্টত সিমান পোৱা নাছিলো এইবাৰ প্ৰথমবাৰ এটা বস্তু পালো। মই যোৱাৰ লগে লগে মোৰ লাগেজটো চেক কৰিছে। যোনটো লাগেজত মই বস্তু নিছো লাগেজ আৰু সেইটো চেক কৰিছে, হেণ্ডবেগটো নহয়। চেক কৰিছে চেক কৰাৰ পাছত মই ভাবিলোঁ যে হৈ গ'ল। মই বৰ্ডিং পাছ আনিবলৈ গ'লো
অ।
কিন্তু আকৌ মোক তাতে মানুহজনে কৈছে যে আপুনি লাগেজ টো চিল কৰি আনক, এনেকে কৈছে।
আ।
তাৰপিছত মই বোলো লাগেজ টোতো চাইছে। তাৰপিছত কৈছে নাই চাইছ যিটো চিল চিল কৰা নাই, মানে এইটো দুটা এটা এতিয়া আহিছে। আগতে চিল কৰাৰ তাতে লাগেজটো চাই দিছিলে। কিবা বেলেগ বস্তু টো আছে নেকি লাগেজটো তেনেকুৱাকে।
অ।
কিন্তু আজিকালি দুটা ছিষ্টেম হৈছে। এবাৰ চাই এবাৰ চিল কৰে। এতিয়া নাজানো কিন্তু দুটাই দুটাই চেকিংৰ ভিতৰতে দিব লাগে। কি কৈছে?
প্লাষ্টিকৰ ভিতৰত মেৰুৱাই দিয়ে নেকি?
নহয় নহয়। এই লগৰ লগ কৰা সেইখিনিতে এটা হেৰি মাৰি দিয়ে।
অ, অ।
আৰু কিবা এটা লগাই দিয়ে আৰু তাতে নাম্বাৰ চাম্বাৰ কিবা এটা, যোনখন ফ্লাইটৰ হেৰিটোত।
অ, অ।
তাৰ পিছত ইণ্ডিগৰ হেৰি যিহেতু। তাৰ পিছত তেনেকে কৰাৰ পাছত হেৰি গ'লো। তাৰ তাত সেইটো চিনটো মাৰো কলো লাগেজৰ লৈকে। তাৰপিছত মোৰ লগত উম মই কৈছোঁ চেক কৰি আছিলো মানে বেগটো।
অ।
চেক কৰি থাকোতে তাতে এজনী মানুহ আছিলে। তেওঁৰ আহ শহুৰ দেউতাক মানে ফাদাৰ ইণ ল।
উম।
ঢুকাইছে ডেৰাডুনত। তেওঁ অসমীয়া নহয় হপায়, মাৰোৱাৰী মানুহ হব।
উম।
তেওঁ সেইটো কাৰণে জল্দি জল্দি ডেৰাডুন যাব লগা আহিছে। ত' তেওঁ ইমান নাজানে মানে। ফ্লাইটৰ হেৰি। তেওঁক অকলে আহিছে আৰু তেওঁ ট্ৰেইনৰ বেছিকে জানে। এ তেওঁৰ মানে হাজবেণ্ড জন হেৰি হয় আ ট্ৰেইনৰ টিতি হয়।
উম।
ত' সিহঁতি মানে সদায় ফাৰ্ষ্ট ক্লাছ ফ্ৰী এচি পায়।
উম।
সেইটো কাৰণে তেওঁ মানে ইমান ফ্লাইটৰ ইমান অভিজ্ঞতা নাই ফ্লাইটৰ।
অঁ।
ত' তেওঁ মোক সুধিলে যে, কেনেকে যাম কি কৰিম? মই বোলো বলক মোৰ লগতে। এনেকে বেয়াও লাগে হেল্প কৰি দিছো আৰু এইখিনি নাজানা মানুহ এজন। তাৰপিছত তেওঁৰ মোৰ পিছে পিছে আছে আৰু।
উম, উম।
তাৰপিছত মই এতিয়া সেইবোৰ কৰিলোঁ। তাৰপিছত আ মই বৰ্ডিং ল'লোঁ। মোৰ আজি পোন্ধৰ পইণ্ট টুৱেণ্টি ফাইভ টু ফাইভ। কে জি এছ হৈছিলে
উম
ফিফটি পইণ্ট‌ তো ফাইভ আৰু তেনেকে দিলো তাৰপিছত তেওঁতো হোৱা নাই তেওঁ মানে তেওঁক যোনে কাটি দিছে টিকেট তো তেওঁ স্ক্ৰীনশ্বট দিলে তেওঁৰ নামটো অকল নামৰ সিখিনি দিছে এতিয়া মানে যিখিনি স্কেন কৰিব লাগে সেই খিনি দিয়া নাই
অ
তাৰ পাছত সেনেকে তেওঁ অকণমান দিগদাৰ হ'ল তাৰপিছত মই ক'লো তেওঁ অকণমান হেৰি পাইছে মানে প্ৰথমবাৰ অলপ পেনিক হৈছে তেওঁ কৈছে মই কৈছোঁ একো নাই আন্টি আপোনাক দি দিব দিয়ক এই বিলাক একো নহয় তেওঁ অকমান মানে অলপ ভয় খাইছে যে কি হ'ব এতিয়া যদি মানুহজন শুই আছে কেনেকে দিব উঠাব নে নাই ফোন বা এইটো এটা কথা ৰাতিপুৱা ৰাতিপুৱা তাৰপিছত মই বোলো দি দিয়কচোন মই তেওঁ মোক কৈছে নিদিলে কিবা হ'ব আ যদি নাপ অ কিবা হব নেকি মই কৈছো ‌সেইটো মই নাজানিম দিয়কচোন তাত সুধিব লাগিব আ আৰু এটা মই কথাটো লাষ্টত কম মোৰ বহুত ভাল লাগিলে আজি মানে যেতিয়া মই সেই মানুহজন যোনে আমাৰ বডিং চেকিং কৰাইছে
অ
সেই মানুহজন ডিচেনডম হয় ত সেই বস্তুটো বহুত ভাল লাগিলে যে ডিফেনডম মানুহ এজনে তাতে সেনেকে কাম কৰি আছে
অ
অ গ্ৰাউণ্ড ষ্টাফ হৈ পিনে আৰু তেওঁ কব ক'ব নাজানিলে কি হ'ল লিখিবতো জানে ন তেওঁৰ ফোন নাম্বাৰ কেইটা এখন তেওঁৰ এ হেৰি আছে কিতাপৰ নিচিনা বুলি নকওঁ আজিকালি যোনটো অ ৰাপ কৰি দিব পাৰি
অ শ্লিপ
এটা হেৰি কৰি সৰু বাচ্ছাই যেন যেনেকুৱা থাকে লিখাৰ লগে লগে পিছত মুচি দিব পাৰে তেনেকুৱা তেওঁ আহ নাম্বাৰটো লিখি পিনে আমাক সোধে যে ঠিকে আছে নে তেওঁৰ নিজৰ হাতৰ হেৰি দি সোধে
উম
ইংগিত দি পিনে সুধে আমাক তেনেকে যে ঠিকে আছে নে আমি জাষ্ট ক'ম সেই কথাটো সেই বস্তু বিলাক ভাল লাগিলে আজিকালি মানে এনেকুৱা যে হেৰি কৰিছে মানে দিব্যাংগ সকলক ত খুবেই ভাল লাগিলে এই বস্তু তাৰপিছত যিয়ে নহক তাৰ পিছত তেওঁক হেৰি কৰিলো অ তেওঁক বৰিং পাছেছ ওলালো তাৰপিছত চেকইন কৰিলো তেওঁ আকৌ জোতা পিন্ধি আহিছিলে এনে মই বাৰু আজিলৈকে এনেকে জোতা পিন্ধি যোৱা নাই মানে হেৰি কৰিবলে তাৰপিছত কি হ'ল তেওঁ জোতা পিন্ধি অহাৰ কাৰণে তেওঁ আকৌ জোতাটো খুলিব আহিলে যেতিয়া আমি মোৰতো আৰু বহুত এগাল বস্তু ওলাব লগা হ'ল লেপটপটোৰ পৰা টেবলেট চাৰ্জাৰ কিমান কি বহুত বস্তু মোৰ তিনটা বাকেটে হৈ গ'ল বস্তু চেকিঙত জ্ঞান লা হেড বেগ তাৰপিছত তেওঁক কৈছোঁ জোতা পিন্ধিগোটেই ফুৰি আহি পিনে মোক কৈছে মা হেৰি মাইনা এনেকে কৰা নাই ত শুন তাৰপিছত মই বোলো আপুনি জোতাযোৰ খুলি যাওক জোতাৰ চাগে নিব নিদিয়ে। তাৰপিছত তেওঁৰ জোতাযোৰ খুলি গৈছে, তাৰপিছত তেওঁ কৈ যে ইমান এইবিলাক ইমান জামেলা থাকে ফ্লাইটত মই বোলো তাকে আপুনি ট্ৰেইনত আহা যোৱা কৰি থাকে যে ইমান গম নাপায় এইবিলাক আৰু।
উম।
আ তাৰপিছত তেনেকে মোৰ আকৌ বেগটো চেকিঙত দিলে আকৌ কাৰণ মোৰ কিবা কিবা কিবা আনিছিলো যিহেতু ইয়াতে খোৱাকে, সেইখিনি বস্তু কাৰণে চে কিঙত দিলে মোৰ আচাৰ চাচাৰ চিকেন টিকেন এই বিলাক সুধিলে আৰু কি আনিছো তাৰ পিছত মই কলোঁ ষ্টুডেন্ট হয় এনে কোৱাৰ পিছত তেওঁ আহিব দিলে আৰু তেনেকে, তথাপিও মোক সুধিছে ষ্টুডেন্টৰ হেৰি কথাটো নাই তাৰপিছতে তেওঁ আৰু মই একেলগে বহিলো সেই মানুহজনী আৰু মই তাৰপিছত বৰ্ডিং পাছ ওলালো বৰ্ডিং পাছটো মোৰ আজি ভা গ্যৰ ফলত মই উইণ্ডো চিট পালো।
অঁ হঁ।
তাৰপিছত তেওঁ মোৰ ওচৰৰ চিটটোয়ে পালে তেনেকে। তাৰপিছত যিহেতু অলপমান বয় বস্তু তেওঁ আমাৰ যেতিহেতু তুমি জানে নাজানা বা এতিয়া ফ্লাইটৰ হেৰি দি বেক চাইড দি ওলাব দিয়ে।
আঁহ।
তাৰপিছত বেক চাইড দি ওলাব দিওঁতে আমিটো একম লাষ্টত আছিলো থা ৰ্টি ওৱানটা চিট আছিলে ত' আমি লাষ্টত একদম। তাৰপিছত অ তেওঁ মানে একদম জল্দা জল্দি আৰু ব'লা ব'লা এনেকে নাপাম এনেকুৱা কৰিছে যেন গাড়ীখন নাপামহে, বোলো হ'ব বাৰু একো নাই কথা নাই আৰু। তাৰপিছত আৰু তেওঁ মানে এনেকুৱা হৈছে যেন মোৰ মাকহে যেন এনেকুৱা টাইপ লাগিছে মানে দেখিবলৈ মানে অলপ মোৰ লগতে মিল থাকা টাইপ আৰু চাপৰ মানুহজনী বেছি ও খ নহয় মোৰ মাৰ নিচিনাই অলপমান মানে তেনেকুৱাই। তাৰপিছত হে তেনেকুৱাত তেওঁক আনিলো তাৰপিছত তেওঁ আকৌ ৱাছৰুমত গ'ল। আহ তেনেকে তেওঁক লৈ তাতে ৱাছৰুমতো অলপ সময় লগালে। আ, তেনেকে অলপ ফ্ৰেছ হলে আৰু ৱাছৰুমত ষ্টাইলিছ মানুহজনী‌ বহুত বাকী মেকআপ চেকাপও কৰিছে, তাৰপিছত তেনেকুৱা। ভালেই লাগিলে মানুহজনীক আহোতে মই তেওঁক ক'লোঁ যে আপুনি আগবাঢ়ি যাওক কেনেকৈ উবেৰ পাব তেওঁ নাজানিব সুধিবও কৈছো মই নাজানিলে কাৰোবাক। তাৰ পিছত মই মেট্ৰ' দি গুচি আহিলো মেট্ৰ' দি ত' মোৰ ইফালে সুবিধা হয় বহুত খিনি সেইটো কাৰণে মই মেট্ৰ' দিয়ে গুচি আহিলোঁ। অ মোৰ আজি দিনটোত তেনেকে গ'ল আহি পিনে আকৌ কাপোৰ চাপোৰ ঠিক কৰিলো খানা চানাবোৰ ওলালো ফ্ৰিজত থলো। নেমু দি পঠাইছিলে মায়ে কাজি নেমু। কাজি নেমু ওলালো আম দি পঠাইছিলে দুটা, এটা খালো বাৰু। এ দুপৰীয়া মানে এটা খালোঁ আৰু এটা আছে কাইলৈ মানে খাম সেইটো। নিম কি দি পঠাইছিলে মায়ে সেই তেনেকুৱাকে আৰু সান্দহ আছেই মোৰ গা খীৰ দি খাব পাৰোঁ। ইয়াতে গাখীৰটো আমাৰ‌ ইয়াত বৰ ভাল গাখীৰটো নিদিয়ে সেইটো কাৰণে মোৰ সান্দহ খোৱা নাযায় তেনেকে। আৰু গুড় আছে মোৰ তাতে। সেই তেনেকুৱাই আৰু
ৰাখো নেকি?
অ', ঠিক আছে, বাই বাই।